হেল্ল' অ, কি খবৰ? কি খবৰ?
অ, ভালেই ভালে।
অ বোলো কি কৰি আছা? হা?
তাতে এনেই অকমান খোজকাঢ়ি আছো। এন্ধাৰো লা হৈছে আৰু সন্ধিয়া লাগি ছে
উম, অৱশ্যে ভালেই কৰিছা দেই খোজকাঢ়িছা। কিন্তু বহুত ভাল কৰিছা।
অ।
কি আজি-কালি মানুহৰ তেনেকে খোজ কঢ়া নহয়ে, হয়নে?
সেইটো হয়
নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল পিছে এবাৰ ক'ত ফুৰিম বুলি ভাবিলা অ গৰম বন্ধত
গৰম বন্ধতো আমাৰ ছোৱালীয়ে হেৰিত যাওঁ যাওঁ কৈ আছে। হে জেঠায়েকৰ ঘৰত শিৱচাগৰ। কিন্তু এতিয়া সেই শিৱচাগৰত আকৌ হেৰি নহয়, এতিয়া যাবলে ইমান দূৰ হয়। পোন্ধৰ দিন বহুত দূৰ হয় যে। পোন্ধৰ দিনটো কোনফালে কেনেকে যায়গে ঠিকে নাই।
পোন্ধৰ দিন পতককে যায়গৈ, উম। সেইটোও হয় আৰু মানে কি গৰমটো বেছি ন।
অ বহুত গৰম, বহুত গৰম। নোৱাৰিয়ে ক'বালৈ যা যোৱা কথা ভাবিবলে মানে।
উম, আৰু গৰম
অ, তাতে মানে হেৰি কি বুলি কয়? এ তাত যে আ আমাৰ বাহঁতৰ তাত বিৰাট গৰম মানে ইমানেই গৰম ন।
অ। তাত বহুত গৰম। অ তাতটো মন্দিৰ এজনো আছে বুলি কৈছে। মন্দিৰো দৰ্শন কৰিব
মহামৃত্যুঞ্জয় মন্দিৰ, অ। বিৰাট নাম থকা মন্দিৰ অ। তাত একদম বহুত দূৰৰ-দূৰৰ ভক্ত মানে ইমানেই ভক্ত আহে। আমি গ'লোঁ বাৰু।
অ।
বাহঁতৰ ঘৰৰ পৰা বেছি দূৰ নহয়।
অ-অ ভালে কৰিলা। দিয়া। এনেকে গ'লেহে যোৱা যায় ন? চাই যাওঁ বুলি যোৱাই নাযায় তাকে এবাৰ ময়ো ভাবিছো গঁৰম বন্ধত বোলো ল'ৰাটোক এইবিলাক কিবা কিবি দেখুৱাই আনিমগৈ। টিলিঙা মন্দিৰ যাম বুলি ভাবিছো শিৱসাগৰ এইবিলাক দেখাই আনিবগে লাগে আৰু।
অ এইবোৰ হে সিহঁতে পিছত কব পাৰিব কিন্তু এ এটা এটা কথা সেইটো যে এতিয়া বেছিয়ে সৰু হৈ আছে যে পাহৰিয়ে যাবগে অকমান লাহে ধীয়ে গলে, উম
উম, মানে ন কিতাপত দেখে যে সোধে মা ইয়া কি ইয়া ৰংঘৰ কাৰেং ঘৰ পঢ়াই থাকো ন যদি আমি ধৰা ল'ৰা ছোৱালীক দেখুৱাই দিব পাৰো সিহঁতৰ মানে কি ব্ৰেইনত ৰখি যায় চিনটো বোলে এইটোকে কাৰেং ঘৰ কয়। তাকে ভাবিছো গৰমটো ইমান পৰিছে কি কৰো কি নক সে মানে দুধুৰ মধুৰত আছো আৰু।
অ সি গৰমটো পাই মানে এনেকুৱা হয় তুমি ফুৰিবলে কি যাবা হেই মানে গোটেই উৎসাহটোৱে নাইকিয়া
নাইকিয়া হৈ যায় উম।
আৰু মানে এনেকুৱা হয় মানে কিয় আহিছিলো কিয় আহিছিলো তেনেকুৱা এটা ফিল হৈ যায়।
হয় হয় হয় দেই। একদম মানে কেতিয়াবা মনো যায় ন মানে ভ্ৰমণ কৰিবলে মনো যায় দিয়াচোন।
মন যায় অ মোৰ আক হেৰি মোৰ মোৰো মোৰ মোৰো বি বিৰাট চখ আছে। এ ঘূৰা ঘূৰি ভাল পাওঁ কিন্তু সেই আমাৰ এতিয়া মানুহজনো তেনেকুৱা হয় মই তাকে কওঁ বিয়া হোৱা আ ইয়াতে সি একদম দেশে বিদেশে ঘূৰি ঘূৰি কি চব শেষ কৰি ললে এতিয়া একে অ নাইকিয়া কৰি পেলালে।
হয় দে হিটো বহুত দূৰ দূৰ গৈছে ন।
বিৰাট দূৰ দূৰ গৈছে। ৰাজস্থান পান- যাবলৈ অ মোক আকৌ সেই পাঞ্জাৱলৈ যি নিলে আঅ
অ চালাগে ন তুমি।
অ পাঞ্জাৱ হে বাহত থাকোঁতে তাত পাঞ্জাৱত কেইদিন থাকিলোঁ পাঞ্জাৱত কেইবাৰ ঠাই কেইদিন থাকিলোগে
উম হয় নেকি বস্তুবোৰ চাইছা চাগে তাত? ন পাঞ্জাব
অ অ চাইছো চাইছো বিৰাট ধুনীয়া ধুনীয়া বাগা বৰ্ডাৰ চালো। তাৰপিছত হেৰি এ আ এই বহুত আৰ স্বৰ্ণ মন্দিৰ যে গল্ডেন টেম্পল
অ গল্ডেন টেম্পুল টো সঁচাই বহুত ধুনীয়া বোলে স্বৰ্ণ মন্দিৰ
বিৰা অ বিৰাট ধুনীয়া বিৰাট ধুনীয়া মানে হে হেৰি চাবলগীয়া জেগা আৰু আৰু বাগা বৰ্ডাৰটোও যে বাগা বৰ্ডাৰটো মানে হেৰি সেইটো ভাল লাগে দেই। মানে তাতে হেৰিবোৰ দে দেখাই থাকে যে একদম মানে ইটো পাৰে ধৰ আমাৰ আমাৰ এট এটা পাৰে আমি থাকা পাৰে ধৰ আমাৰ ভাৰতীয় সৈন্য আৰু সিফালে ধৰ সেয়া পাকিস্তানৰ মানে হেৰিবোৰ দেখাই থাকে যে
অ
উম মানে ভাল লাগে আৰু চাই
মানে প্ৰেক্টিকেলি যেনেকুৱা হয় সেইবোৰ দেখাই থাকে ন
অ মানে উম হেৰি চেৰিবোৰ এ ৰোৱা হে কি বুলি
চাবলৈ মন যায় আৰু দিয়া ন ভাল ভালে কৰিলা দিয়া তেনেক ছেগতে তুমি চাই আহিলা।
তেতিয়া আকৌ এ এই হোৱা নাছিলে যে
আৰু আৰু হেৰিত যায় আহ তেতিয়া তাই হোৱা নাই। তাৰপিছত আৰু ভালো লাগিলে, ট্ৰেইন জাৰ্ণিটো বিৰাট ভাল লাগিলে।
অ আৰু মানে নিজৰ মানুহৰ লগত গৈ বেছি ভাল লাগ- এ ন অ হয় দিয়া। বহুত ভাল কৰিছা দিয়া।
এ সেয়া দূৰ জেগা বুলি মানে অসমৰ বাহিৰত সেইখনে প্ৰথম আও। তাৰ পিছত আৰু বাহিৰ বাহিৰলৈ তেনেকে যোৱা হোৱা নাই।
এতিয় তুমি মাজ অ যোৱা বছৰ আগৰ বছৰ শ্বিলং গৈছিলা ত।
অ শ্বিলং গৈছো বাৰু শ্বিলংনো কি আৰু সেইকণহে।
অ হলিওতো চাইছা ন ফুৰিব লাগে জেগাবোৰ বোলে বৰ ধুনীয়া হয়নে?
উম বিৰাট ধুনীয়া সি সেইবাৰ শ্বিলং যোৱাও মানে ইমান শান্তি নহ'ল। হেৰি গাড়ীখন মানে হেৰি তেতিয়া আমাৰ গাড়ীখন নাছিলে যে। এতিয়া সেই হেৰিহতৰ ধুনুহতৰ গাড়ীখন আছিলে। গোটেই সেই পোৱালীয়ে জীয়ালীয়ে তেনেকে একে ঠেলা হেঁচা।
অ
তে গৈছো তাৰ পিছত আকৌ তাকো ভালকে জেগাবোৰ চোৱাই নহল।
অ জাৰ্ণিটো মানে কষ্ট হৈছে তোমালোক-
কষ্ট জাৰ্ণিটো কষ্ট হ'ল তাৰ পিছত সেই জেগাবোৰো ভালকে চোৱা ন- মহল তেতিয়া মানে হেৰি আকৌ নেট তাত কাম নিদিয়ে যে। মেপখনে কাম নিদিলে। একদম গৈ গৈ আমি ৰাস্তা ভাতকি কবা খিনি পালোগে। তাৰপিছত আকৌ সেয়া ৰিটাৰ হৈছ- ত' সে তেনেকে মানে ইমান ভাল নহল আও ট্ৰিপটো।
অ অ।
তথাপিতো সে তথাপিতো গ'লো আও মানে সেয়া চব বিয়া হোৱা আগতে আও।
অ অ।
নতুনতে নিলে আও।
উম আ।
এতিয়া মাত্ৰ শিৱসাগৰ উ শিৱসাগৰ গৈছোঁ।
গ'লা শিৱসাগৰ?
অ আমাৰ সে বাহতৰ ঘৰ উম নহয় আমি আগতে তাত তাতে থকা নহয় আমাৰচোন পাপা চাকৰি তাতে আছিলে অ।
অ অ তেনে তুমি বহুত জেগা চাইছা।
উম বহুত সেইবোৰ তেনেই চালো তাৰ পিছত আক। টিলিঙা মন্দিৰ আগতে প্ৰথমে আছিলো দুলিয়াজানত।
উম।
তাৰপিছত আকৌ সেয়া হেৰি তাৰপিছত এয়াত পালোহি নাজিৰা পালোহি, সেই তেনেকে মানে সেয়া জেগাবিলাক মানে হেৰি কৰি তাতে চাই চোৱা কৰা
অ অ নাজিৰাত যে মন্দিৰ এভাগ আছে অগ্নিনাশ মন্দিৰ গৈছা ন?
অ গৈছোঁ আক বৰ ধুনীয়া।
বৰ ধুনীয়া ন।
উম মানে ইমানো ডাঙৰ নহয় নাম-
কিন্তু মানে মহৎ অ মহৎ
অ কে আৰু মূৰ্তিভাগ যে মূৰ্তিভাগ বিৰাট সৰু। কিন্তু হেৰি এ এতিয়া মানে কি সৰু যদিও মানে তাৰ মানে এতিয়া গমতটো পাইছাই কিমান মহ-
এই মহন্ত মানে পুৰা জাগ্ৰত হয় ন।
জাগ্ৰত
মুত মঠ মন্দিৰ ভাগ
ত বহুত আও এতিয়া তাতে উম মানে নিঃসন্তান স সকলেও তাতে সেই চাকি আগ- বঢ়ালে তাতে সেই পোৱা যায় ন সন্তান পাই আকৌ মানে এট- এতিয়া এক্সিডেণ্ট হোৱা লোকসকল বা বেমাৰত থকা মানুহবিলাক তাতে যদি শৰাই মানে হেৰি কৰি দিয়ে অ।
এ মোৰ ল'ৰাটো মানে হেৰি, অ। মোৰ ল'ৰাটোৱে মাৰ অসুখ হৈ আছিলে যে এই দুইদিনত
অ
তাৰ পিছত সেইদিনাখন অলপ বেছি হোৱা দেখি মানে মই নিজে আগবঢ়ালো মই চো মানে আজি ইয়াত থাকা অগ্নিনাাম মন্দিৰলৈ গোলো শৰাই ভাগ আগবঢ়াওঁ তেওঁ বুলি ঈছ- শ্বৰক কুশলে থকা তাৰ পিছৰ পৰা দেহিং ভাল পাইছে যে সেইকাৰণে বোলে আকৌ যাবতো লাগিবই। কেইদিন যাব লাগিব। জেগ- গাওঁ বোৰো চোৱা হ'ব। হয় নাই?
আমাৰ বাহঁতৰ লগত বাহঁতৰ লগত হেই ক কণ্টেক কৰি পেলাই গলেই হ'ল আৰু তেতিয়া সেইও বা
ওচৰতে ন তোমালোকৰ বা হতৰ
দহ মিনিটহে ৰাস্তা।
অ।
উফ ৰাম।
হয় দিয়া। তোমাৰ বা তাতে বৈছ তে নহয় ন অ যাম যাম বহুতলৈকে ফুৰিব তোমালোকৰ ঘৰলেও যাম কিন্তু দেই বন্ধত হেল্ল'
অ শুনি আছো শুনিছোঁ তেনেকে নগলে আৰু পিছত
নহয় নহয় তোমালোকৰ তাতো যাম বোলো জেগাবিলাক চাম।
ম
তোমালোকৰ ঘৰলে অ।
অ আমাৰ ইয়াত সোনা এখন আছে বাৰু ভালে লাগে।
অ যিয়ে নহওক ন বহুত ভাল লাগে জেগাবোৰ চাব পাৰিম, অ।
ভালেই লাগে দেই আৰু ইয়াতে হেৰি আহে। এই ল'ৰা ছোৱালীবোৰৰ ফটোশ্বুট কৰিবলৈ আহে,
অ।
এ ধুনীয়া ধুনীয়া বহাগৰ বতৰটোত যে সেইখিনি সময়তো বিৰাট ধুনীয়া লাগে।
উম যাম যাম, এইবাৰ নিশ্চয় যাম।
তুমি মাতাই নাই তথাপিতো মই কৈছো আ।
উম মাতিয়ে থাকো আমাৰ ছোৱালীয়েও সুধিয়ে আছে কেতিয়া আহিব কেতিয়া আহিব। মই বোলো আহিব এতিয়া কেতিয়া আহে এতিয়া মইনো কেনেকে কম এতিয়া বন্ধ দিছে আহিব পাৰাইচোন।
অ মই পিছত কথা পাতি আছো দিয়া ধূপ জ্বলাবলে হ'ল। অ অ, হ'ব দিয়া। তুমি ঠিকে আছে ৰাখা ন।
অ, হ'ব, হ'ব।